হেল্ল'
হয় হয় শুনিছো আপুনি শুনা পাইছা।
হেল্ল'
হয় শুনিছো আপুনি শুনা পাই আছে?
বনালো।
হয় হয় কি কৰি আছে এতিয়া?
মই এনেই বহি আছোঁ, এয়াত।
হয় হয় ক'তো ভ্ৰমণ ম মই এনেই আছো। তল বহি আছিলো মই অ, কি বুলি কয় আপুনি ক'তো ভ্ৰমণ কৰিব যোৱা নাই নেকি?
বৰ্তমান এইবছৰ মই একচুৱেলি ভ্ৰমণ কৰিবলৈ গৈছিলো। ভূটানত গ'লো।
ভূটানত গ'লে হয়।
হয়।
ভূটান ক'ত গ'লে?
ভূটানৰ এক তম ভিতৰলে নগলো আমি যেনেকে আমাৰ ইণ্ডিয়া বৰ্ডাৰ আৰু ভূটান বৰ্ডাৰ। তাৰ
হয় হয়।
গেট পাচ নোবাকে যে যিখিনি অলপ ঠাই আছে নামটো কি আছিল মই পাহৰি গ'লো। সে ঠাইলৈ গৈছিলোঁ।
হয় কেনেকুৱা পালে তাত গৈ হয় হয় মই গৈছো তাত আপুনি য'ত গৈছে ময়ো গৈছো বাৰু। হয় হয় কেনেকুৱা বলে তাতে গৈ
তাত গৈ বহুত ভাল পালো এনেকুৱা ভাল পালো মানে আমাৰ যিটো নেকি ভাৰতবৰ্ষৰ ডিচিপ্লিন সেইটোৰ লগত এক- একেবাৰে মিল নাখায়। ভূটানৰ যি ডিচিপ্লিন, ধুনীয়া বাত তাবৰণ ধুনীয়া বতাহ মানে মনটো বহুত শান্তি লাগে।
হয় আৰু মানে বহুত ৰোল আছে তাৰে হয়।
হয় হয়। ৰোল আছে বহুত ৰেগুলেশচন তাত, মানে একচুৱেলি মই আচৰিত হলোগে হতবা হ'লোগে। তাত একো প্ৰব্লেম নাই, গলে মানে কি হৰণ দিব নালাগে। হয় আৰু গাড়ী হৰণ দিব নালাগে।
হয় হয় মানে তাকো আৰু আপোনাৰ কিন্তু মানে মই যেতিয়া গৈছিলো মানে যদি এইটো ৰাস্তাৰে যাব লাগে এইটো ৰাস্তাৰে যাব লাগিব আৰু যদি ৰং চাইড মাৰিব নোৱাৰি আৰু।
হয় অ হয় হয় এক হয় এতিয়াও হয়।
এতিয়াও আছে না আপুনি কেতিয়া গৈছিল মানে কিমান দিন হ'ল যোৱাটো?
বেছিদিন হোৱা নাই মই এই মাত্ৰ আজি এসপ্তাহমান হৈছে নেকি তাৰ আগতে গৈছিলোঁ।
অ অ হয় হয় মানে মোৰ অহাকালি যোৱাৰ এটা মানে সম্ভাৱনা এটা আছিলে তাতে ত ভালে হ'ল আপ- আপোনাৰ পৰা মানে মই গম পালোঁ আৰু যাব পাৰি এতিয়াও।
অ যাব পাৰিব তুমি। তুমি গ'লে মানে তাত সিহঁতৰ হেতৰ তাত যিহেতু ৰোল ৰেগুলেচন আছে। অ তুমিতো আগত গৈছা জানাইে যে তাতে আধাৰ কাৰ্ড লাগিব। তোমাৰ আৰু যদি তুমি নিজে ড্ৰাইভ কৰি যোৱা। উম, লাইচেন্স লাগিব ৰ নিজৰ। আপনি ফেমিলি হৈ গৈ ছিলোঁ যিহেতু, কাৰ এখন লৈ গৈছিলোঁ। তাতে এটা প্ৰব্লেম হৈ গলোঁ মানে। এক্সুলী
কি হৈছিল তাতে?
আমাৰ ইণ্ডিয়ান হ'লেও চলি যায়, কিন্তু তাত পাছ কৰিবৰ কাৰণে একদম আধাৰ কাৰ্ড লাগিবই মানে লগত।
অ' - অ', আধাৰ কাৰ্ডখন বিচাৰে বাৰু। আৰু গুগল পে নচলে তাতে মানে, কে- পইচা লৈ যাব লাগে।
গুগল হয় - হয়।
অ' - অ'। আৰু আপোনাৰ- আপুনি তাতে গৈছিল নে মানে ভিত হয়, ভিতৰত যোৱাৰ লগে - লগে দলং এখন যে পায় প্ৰথম।
হয়, দলং দলং সেইখিনি আমি পাৰ হৈ গলোঁ। তাত একদম যোনটো নি কি অ' টুৰিজম হয় - হয়।
হয় - হয়।
দেৱ মন্দিৰলৈকে গ'লোঁ। উম, ইফালে আমি পাৰ হম বুলি কথা পাতিলোঁ, তেতিয়া সিহঁতৰ গাৰ্ডে কয় যে ফালে গ'লে মানে পাছ লাগিব এক্সট্ৰাৰা, টুৰিষ্ট গাৰ্ড লাগিব। তেতিয়াহে যাব পাৰিব বুলি আমাক ঘূৰাই পঠালে আৰু।
হয় - হয়। অ' তাতে আটাইতকৈ ভাল লগা মানে - মানে কি আছিলে আপোনাৰ, উম - উম
টাইতকৈ ভাল লগা মানে মই সিটোৱে বেছি ভাল পালোঁ যে তাতে হৰ্ণ দিব নালাগে গাড়ীৰ। মানে ছাইলেণ্ট টিছ‌, একদম নইছ নাই। যেনিবা তুমি গৈ আছা এখন কাৰেদি বা বাইক দি, অ' শান্তি তুমি গৈ আছা গাড়ী দি, মইযো গৈ আছোঁ গাড়ী দি, তেনেহলেও মানে তাত একদম হৰ্ণ দিব নালাগে আৰু। নিজে - নিজে ধুনীয়াকে ডাউন শ্লো কৰি পেলাই পাৰ কৰাব পাৰি। একদম বহুত শান্তি।
অ'। অ' শান্তিমূলক আৰু ঠাইখিনি।
হয় - হয় - হয়। তু ক'ব পাৰিবা নেকি তুমি যে যেতিয়া গৈছিলা তে তিয়া সেইটো সময়ত কেনেকুৱা আছিল?
হয়, মই মানে আপোনাৰ যোৱা বছৰ গৈছিলোঁ। মানে বাইক লৈ গৈছিলোঁ আৰু ভালে লাগিছিল ভিতৰত গৈ প্ৰথম মানে মাৰ্কেটখন মানে বজাৰখন চালোঁ। তাৰপিছত আপোনাৰ মন্দিৰটো চালোঁ আৰু নদীটো যে আছে, নদীটোৰ পানী মানে হাত
অ' হয় নদী। অ' সেইটো কাম নকৰিলোঁ মই।
অ' - অ' আৰু লগতে আপোনাক ঘূৰাব পাৰি ন', মন্দিৰৰ কাষৰ যে এইবিলাক মানে মই নাজানো বিশেষকৈ, কিন্তু ঘুৰাই চাইছিলোঁ, হয়। অ' আৰু আপোনাৰ তাৰে এটা শিল মই সৰু চাই এটা শিল এটা লৈ আনিম মই আমাৰ মন্দিৰত থৈ দিছোঁ আৰু মানে। ভাল লাগিল কিবা এটা।
ভাল লাগিল, উম - উম হয়।
অ' - অ', আৰু তাৰে মানুহবোৰো ভাল লাগিছে মানে, হয় - হয়।
উম, সিহঁতৰ- সিহঁতৰ মানে এ যিটো নেকি নিয়ম নীতি সেই নিয়ম নীতিটোৱে মানে বহুত ভাল লগা, নহয় নে?
হয় - হয়, নিয়ম নীতিখিনি ভাল লাগে তাৰে, হয়। আৰু ব স্তুৰ দামবিলাকো কম অলপ। মানে
হয় - হয়, উম। উম, তুমি বস্তু আকাৰ কাৰণে মই- মোৰ মনত এটা পৰিল যে, আমি তাৰ পৰা ঘিও আনিছিলোঁ এটা। এই আঢ়াইশ বটলৰ, টেমা আঢ়াইশ টেমা। খাবও ধুনীয়া, একদম পিয়ৰ।
অ'।
উম ভাল লাগিল আৰু উম পিয়'ৰ একদম পিয়'ৰ।
হয় আমাৰ মানে অলপ দেৰি হৈ গৈছিল সাতটা আঠটা মান বাজি গৈছিল তাৰপিছত ভাবিছো তাতে থাকি যাওঁ নেকি লগৰ চাৰিজন ল'ৰা গৈছিলোঁ আমি তাৰপিছত তাৰপাছত নাথাকিলো আৰু কিন্তু ৰাতি তাতে ভাল লাগিছে আৰু এনেকুৱা লাগিছে আৰু বেলেগ এখন দেশত আছো সেনেকোৱা এটা লাগি অনুভৱ এটা হৈছিল আৰু।
অ অ সিহঁতৰ সিহঁতৰ মানে একদম হেৰিটোৱে বেলেগ ঠাইখনেই বেলেগ বহুত উম।
মানে ভাল লগা আৰু।
উম বহুত
অঁ আৰু লগতে আপুনি মেঘালয়ৰ পিনে গৈছে নেকি?
অঁ মেঘালয়ে মই আজিলৈকে যোৱা একসুৱেলি মই গাড়ী উঠিব নোৱাৰঁ কাৰণে ক'ত তো ভ্ৰমণ কৰা নাছিলো কাৰেদি। প্ৰথম মানে এইবাৰ কাৰে দি গ'লো সেইকাৰণে তাতহে মাত্ৰ গৈছোঁ এতিয়ালৈকে মানে মেঘালয়ত যোৱা নাই তুমি গৈছা নেকি?
অ মই মেঘালয়ত গৈছো বাৰু তাতেও আপোনাৰ তাতে ভূটানত মানে আপুনি বেলেগ এটা সেই পাব অনুভৱ পাব মেঘালয়ত আকৌ আপুনি মানে ঠাণ্ডা অনুভৱ এটা পাব আৰু বৰষুণ দি থাকে।
হয় মই শুনি শুনিছো মেঘালয়ৰ একদম বাৰমাহে বৰষুণ পৰে বোলি।
হয় হয়।
অ তুমি গৈছানে?
হয় হয় মই চেৰাপুঞ্জীত গৈছোঁ বাৰু তাতে এটা নিজৰ আছিল তাতে বহুত ডাঙৰ নিজৰ ছেভেন ছিষ্টাৰ বুলি কয়। ছেভেন চিষ্টাৰ নে কেনেকুৱা তাত নিজৰ এটা। ভাল লাগে আৰু পুৰা মেঘবোৰ ওলাই থাকে। আৰু মই যোৱা বছৰ মানে আপোনাৰ শিক্ষামূলক ভ্ৰমণ হিচাপত মৌচিন নামত গুছিলোঁ তাতেও ভাল লাগিল বৰষুণ বহুত পৰে।
হয় হয়।
অ ভালে লাগিছে আৰু অনুভৱ খিনি। মানে মেঘালয়ত নেকি? অ মোৰ মই বেছি ইমান যোৱা নাই বাৰু মই খালি নাগালেণ্ড গৈছো
হয় হয় মেঘালয়ৰ আপোনাৰ মই চেৰাপুঞ্জীৰ ফালে গৈছো মইচিম ফালে গৈছো আৰু লাইটলুমত গৈছিলো।
হয়।
অ অ খালি ডাউক ফালে যাব আছে আৰু
অ হয় হয় আৰু এনে অন্যান্য ৰাজ্য